হেল্ল' অ কি কৰি আছিলা শুনিছো
বাচন ধুবলে আছিলে কেইটামান সিদা, অ
উম!
এদাই কৰিতো কামটো,
ধল
সেই চফা চফাকৈ কমপ্লিট হল কাইলৈ ধনে নিবহি
নিম বুলি কৈছে
অ ফোন কৰিছিলো সি কাইলৈ নিমহি বুলি কৈছে
গোটেই কমপ্লিট নে চফা টাফা হৈ
অ চাফা কৰিলে নাহে ভিতায়, দানা চাংখন খালি অলপ সাল সলনি কৰি পেলাই
ভাত পানী খোৱা হ'ল নেকি?
ভাতকেইটা খাইয়ে বহিছো
কিহে খানা,
দালি বনাইছিলে অ মিতালী হাম আব ত
গাটো ভাল পাইছে নে?
উম! সিহঁতে ফোন কৰিম বুলি কৈছিলা নকৰিছোন।
কৰিবহে,
অ'
এইকেইদিনত মানে আজি আহ অ' অ'
তাত থাকোতে, খাইে পখ দায় কৰিছিলে গোটেই চাৰিটালৈকে
উম!
তাৰ পিছত হেৰি
মণিকন্ধ ঘৰ লোৱা পায়। অ'
এতিয়া এনেই নিয়মটোহে কৰি থ'ব।
অ' তান
অমুক কোৱা মতে হৈছে যে ধ এতিয়া মানে অম ক
ভাগবতে পঢ়াম বুলি কৈছে।
অ' য খুৱাই থব, তাৰপা জেঠতহে ডাঙৰকে পাতিব।
অ'।
যাবা নেকি?
নাজাও মই, ঘৰত কোনো , কাম কেইটা , মা যাবই চাগে, দেউতা যাবই ভাত কিহেৰে খালা?
পোৱালিও গাটো ভাল নাই।
কি হৈছে?
এ, চৰ্দি লাগিছে।
উম।
নাকেদি পানী ওলাই আছে, কালিহে দাদাই তাই ভাল পোৱা বস্তুটো দিলে।
কি?
মষ্ট ট্ৰাক এখন দিলে।
উম।
সেইখনকে লৈ পেলাই দুয়োটা ব্যস্ত।
তাৰপা বায়ে কৈছে, মই যাওঁতেও সেই কাপোৰ কানি নিদিওঁ নহ'লে হেৰি গাড়ী এখনকে পঠিয়ালে, ডাঙৰ বেট- বল এজোৰ দিলে।
নালাগে নালাগে, এইহোপা এনেই মিছাকে।
নহয় ইয়াৰ বাবু দাই তাৰপৰা সেই বল এটা দিলে তাৰপৰা আৰ্ট কৰিবলৈ সেই কিবা কিবি দিলে ত আমাক তিলিকিক কি দিছে অকমাণিকা পাৰ্চ এটা দিছে ইচৰাম ডিঙিত। লৈ পেলাই ঘুৰি ফুৰে।
দাবাহে এতিয়া বৃন্দালৈ ফোন কৰিলো মই বোলো গ'লি নেকি? তাৰ পিছে গলো বুলি কলে, তাৰপৰা মই বোলো বিৰাট কোহলিয়ে কি কৰি আছে। কৈছে এইটো বহি আছে, তাৰ পিতেকটো দেখিবলে বিৰাট কোহলি কপালহ গুচাই হাই, আহি থাকে এইটাতো বিৰাত কোহলীয়ে ছোৱালীজনীক হেৰি কাপোৰ এযোৰ হেৰি বেগ এটা দিছিলো নহয়। তাৰপিছত বেগতটো এতিয়া দি পাম হেৰি এতিয়া সেইটো, ত কবি বোলু আমাৰ বাৰ্ডেত বুলি তুমি দিয়া যে সেইটোকে লগ পা তুমি।
উম
আকৌ সেইদিনাখন বাবুদাই আনিবলৈ যাম বুলি কৈছিলে মই আনি নেলাগে বুলি মই আহিম আকৌ মাকে হেৰি টমটমত আহিলে মোৰ ভাটো মাইকে দিলে।
উম
ঠিক ইয়াৰ পৰা গ'লগে মানে,
গ'লগৈ আজি গুচি আহিমে, আজি গুছি,
আজি
আজি তাইক মৰিগাঁও পৰা গুচি আহিলে গুৱাহাটীলৈ,
আহ সেইটোতো কৈছো এতিয়া তাতে থাকিব মানে অ' কোৱা আৰু।
কাইলৈও সেইটোচি কম্পিটিচ্যন আছে।
আহ
উম উম
উ
পঢ়িলে নে নাই ত পিছদিনাখন আছে। আজি ভিনন্দা গাড়ী চলাব শিকিলে।
অ'
পাৰিলে নিজে চলাই আহিছে।
উম!
মই কৈছো বুলো পিছফালে , হা।
কোনে শিকাইছে?
এই, ওচৰ দাদা এজনে শিকাইছে।
অ'।
তাৰপিছতে সে, তুচিও শিকিব আৰু, তাইওঁ গৈছিলো আজি তাইক সুবিধাটো নাপালে। অট'মেটিক নহয়, তৎক্ষণাতে পাৰে আকৌ।
উম। সেই সিহঁতৰ মামীয়েকো গাটো ভাল নাই নহয়।
উম।
অৱস্থা ঠিক নহয় মানে।
অ'। এতিয়া ক'ত আছে?
নাৰ্ছিং হোমতে আছে। জেগ কাহিলে কালি, একদম হাতে ভৰিয়ে চেলাইন দি থৈছে। উম।
হেৰি অ' অ' ধনে কি কলো কেতিয়া নিবহি?
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল হেল্ল'
অ' হেল্ল'